হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
নমস্কাৰ গৌৰি। তুমি কেনে আছা।
মই ভাল আছো তুমি কেনে আছা।
ময়ো ভাল বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে।
খুব ব্যসত ঘৰত। চাফা চাফি পিঠা বনোৱা। নতুন কাপোৰ কিনা সকলো চলি আছে।
হয় বাহ আমাৰ ঘৰতৈ একেই অৱস্থা। মায়ে ইতিমধ্যে তিল পিঠা বনাবলৈ আৰম্ভ কৰিছে।
তিল পিঠা মোৰ খুব প্ৰিয় তুমি কি কি পিঠা ভাল পোৱা।
হয় হয় ঘিলা পিঠা টেকেলি পিঠা আৰু নাৰিকল লাৰু। উ
তুমি জানানে বিহু কেৱল। কম নহয় এই অসমীয়াৰ সংস্কৃতিৰ প্ৰতীক
হয়। অলপ অলপ জানো স্কুলত শিকাইছিলো।
গাঁৱত বিহুৰ সময়ত যি পৰিৱেশ হয়, সেয়া চহৰত পোৱা নাযায়।
হয়। একদম ঠিক কৈছা। বিশেষকৈ ৰঙালী বিহু মানুহৰ মাজত আনন্দৰ একতা আনে। হয়, ঢোল পেঁপা গণনা সেইবোৰ শব্দবোৰ শুনিলে মনটো নাচি উঠে।
তুমি বিহু নাচ জানানে?
অলপ অলপ জানো স্কুলত শি-শিকাইছিলো।
কি কি অনুষ্ঠান হয়?
সচাকৈ পুৰস্কাৰ পাইছিলো।
খোপ ভাল লাগি এ লাগে শুনিবলৈ।
মানুহ লাগে। নাই মাৰা। হা কি কৈছে? অ', কিন্তু মাৰা নাই আপুনি যোৱাৰ লগে লগে মানহটো গুচি গ'ল। তাৰ পিছত মাইকী কেইজনী